হেল্ল'।
অ' বাইদেউ কি খবৰ আপোনাৰ?
অ' মোৰ ভালে। আপোনাৰ কওকচোন।
মোৰতো বৰ্তমান ঠিকেই আছে বাৰু। বৰ্তমান অকমান ভাত পানী খাই অলপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছো।
প্লে কিহেদি ভাত খালে আজি?
ভাত মই আজি একেবাৰে হেৰি নিৰামিষে খাইছো দিয়ক। মানে ৰাতিভাগত অকমান কমকে খাওঁ! স্বাস্থ্যৰ পক্ষে অলপ ইমান সজাগ হৈছো মানে আজিকালি
ঠিকেই আছে আজিকালি যিটো যোগ ওলাইছে
উম বেমাৰৰ ওপৰত বেমাৰ উম
একে অকমান নিজৰ স্বাস্থ্য প্ৰতিও ধ্যান ৰাখ পঢ়িব লাগে
অ গৰমৰ দিনবোৰত ভাল চব্জিও ইমান পাবলৈ নাই
অ আৰু গৰমৰ কাৰণে খাব ইচ্ছা নাযায় নহয়
উম বেছি মছ মছলা মাছ মাংস এইবোৰ খাবই নোৱি কি আজি বাৰু বতৰ টো ইমান গৰম নহয় বাৰু আজি অলপ ইমান ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আছে
আচ্ছা ঠিকে আছে আমি বাৰু উত্তৰ পূৰ্বাঞ্চলত থকা হিচাপে অকমান সঁহাৰিয়ে পাও বতৰৰ ক্ষেত্ৰত
অ নিশ্চয় নিশ্চয় বাকীবোৰে যিবোৰ বিহাৰ উত্তৰ প্ৰদেশ নাইবা এই দক্ষিণৰ ফালে অ দক্ষিণৰ ফালেও খুব গৰম ন আমাৰ ওচৰত এজন ডক্তৰ এজন আছে তেওঁ চাউথ দক্ষিণ ভাৰতৰ পৰা আহি অহা হয় তেওঁ সিদিনা কৈছে বাইদেউ ইয়াত ইমান ঠাণ্ডা মইতো পলাব লাগিব মানে সিহঁতে গৰমতটো বেছি পাই যে ফালে মই তেতিয়া ভাবিলো আমি দেখ গমেই পাই আছো, তথাপিও আকৌ কিয় কিমান ঠাণ্ডাত ভাবিলোঁ সিহঁতৰ ফালে থাকে ন গৰ গৰম থাকে যে। উম,
কিয়টো
তুমি এ শেহতীয়া ভাৱে কত ফুৰিবলৈ গৈছিল?
হয়। আজি আজি মই অকনমান ওলাই গৈছিলো বাহিৰৰ ফালে, এয়া উ, মেঘালয় হৈ গৈছিল হেল্ল', গৰভংগা বুলি কয় জাগাত তোক। ধুনীয়া নিজৰা এটা দেখি আহিলো। হয়, ৰা তাতো অকমান দীঘল বাৰু মই ওচৰ বুলি ভাবিছিলো।
উম,
কি কৈছে?
পানীত নামিব পাৰি পানীত।
অ' পানীত নামিব পাৰি ভালকে বেছি দ নহয় পানীখিনিত। কিন্তু ধুনীয়া--‌। হয়-হয় নামিছিলো কাপোৰ পাতি। যদি আপুনি বেলেগকে লৈয়ও, যায়। তাতে সলাবলৈও জাগা আছে, আপুনি ধুনীয়াকে কাপোৰ-চাপোৰ সলাই। বহুত মানুহ নাই মানে, আজি শনিবাৰ কাৰণে চাগে? কম আছিল অহাকালি ৰবিবাৰে বহুত থাকিব পাৰে নাজানো বাৰু। কিন্তু ঠিকেই আৰু বেছি নাছিল। হয়। আৰামে পাইছো, আজি বেছি গৰমো নাছিল ছিল নহয়। শান্তি লাগিছে গৈ খালি ৰাস্তা তাতো অকমান দীঘল আৰু আমনি লাগি যায়, গৈ-গৈ
অ' কিমান সময় লাগিছে? আপুনি এনে যদি ধৰে,
ছিলো দহটা মানত ওলাইছিলো। আৰু গৈ পাওঁতে-পাওঁতে চাৰে বাৰত কেইটামান বাজি গৈছে দিয়ক
অহ ই য়ে আৰু ঠিকে আছে উম উম উম
আৰু এটা বেয়া কথা যে তাতে নেটৱৰ্ক নাপাই
উম, অহ থিকে সেইবোৰ অলপমান এ ভিতৰুৱা ঠাই বোৰত নাপায়ে বাৰু
সেইকাৰণে বা বাহিৰা মানুহৰ লগত যোগাযোগ নহয় এতিয়া
অহ, তেতিয়াহ'লে অলপমান ঘৰত অলপ চিন্তাৰ বিষয় হৈ পৰে আৰু যদি সময়মতে খবৰবোৰ পোৱা নাযায়।
সেয়ে সে অকমান ভয় লাগে আৰু বাকী এনে ঠিকে আছে জেগাটো।
বাকী এনে খোৱা- লোৱা সুবিধা তাতে আছে নে দোকান
খোৱা লোৱা তেনেকে নাই দোকান নাই- নাই তাৰে ওচৰত ওচৰে -পাজৰেও নাই বহুত মানে এখন, দুখন পাব আপুনি একদম গাঁৱলীয়া দু থাকে দুটা -দুইটা মান চ নাই চিপছ হিখিনিহে পাব আৰু তাতকে বেছি নাপায় আৰু গাড়ীৰ তেল থাকে বটলত ভৰাই থৈ দিয়ে সিহঁতে।
উম উম সে হৈ গলে ভৰাই লব পাৰি আৰু।
অহ, ভৰাই লব পাৰি খালি দামটো অলপ বেছি লয় তাতে।
অহ, ল'বই বাৰু এইবোৰ ব্লেকত বিক্ৰী কৰাৰ নিচিনা যে। সেইকাৰণে উম ব কি আৰু ভালে ভালে গ'ল আৰু ন'?
অহ, ভালে -ভালে গ'ল ধুনীয়াকে আহি পালো। ঘৰ পোহৰ। চাকত ধৰা হ পালো।
অ ঠিকেই আছে ঠিকে আছে। বাকিআপুনি ক। পঢ়নাইছিল তাতে পান নামতে।
অ সলাইছিলো ততে বাথৰুম আছে। তাতে কাপোৰ সলাই কিনে পানী। নামিলো।
উম ঠিকে আছে বাৰু
বাকী আপুনি কি কৰি আছে এতিয়া
মই এনেই আৰু এইফালে অলপমান ভাত খোৱাৰ পাছত আকৌ খোজ কঢ়ি দিওঁ মানে গাত তোৰ ভালে থাকি পলে অলপমান খোজ কাঢ়ি আছো চাদৰ ওপৰত বতাহো দি আছে ঠাণ্ডাই লাগিছে মোৰ এতিয়া
হয় নেকি ঘৰৰ ভিতৰতটো চাগে গৰম হৈ থাকে
ঘৰৰ ভিতৰত গৰম গৰমেই আমাৰ মানে চাদ দিয়া গৈছে যে ৰ'ডটো ডাইৰেক্ট হাতত পৰে সেইকাৰণে অকমান গৰম থাকে সেই আৰু আমাৰ বেডম
অ অ আপুনি পাহাৰত থাকে নহয় জানো পাহাৰত থকা হিচাপ অলপ গৰমতটো কম নে তাতে হেল্ল' হেল্ল'